হেল্ল
হেল্ল'
অ' কি কৰি আছা, কি খবৰ?
ভালে আছো, তই?
ময়ো এনেই ভাবি আছিলোঁ কিছুমান কথা তাকে তোক ফোন কৰিলো ফোন কৰি কেনে বোলো আমিয়ে ক কথা পাতো দুয়টাইে অকলে ভাবি থাকিনো কি লাভ।
অ' হয় বাৰু ভালে কৰলি ফোন কৰি।
এতিয়া এই চা আমাৰ ধৰ মানে মই এনেকৈ কিবা মোবাইলতে চাই আছিলোঁ হাঁ তাতে ত মানে মোবাইলত দেখাই আছিল যে আগৰ দিনত মানে কি হৈছিল। বা মানুহবিলাকে জীৱন উদযাপন কেনেকৈ কৰিছিল, জীৱিকা নিৰ্বাহ কেনেকৈ কৰিছিল। যেতিয়া এইবিলাক নাছিল মানে আধুনিক আধুনিক সাহু যদি সৰঞ্জামীবিলাক অহা নাছিল। মানে আমি আমাৰ সৰু কালৰ মানে যিটো মানে সৰুকালৰ যাত্ৰাটো আৰু লগতে যিটো মাহঁতৰ বয়সৰ সৰুকালৰ যাত্ৰা যাটো কেনেকুৱা আছিল তাকে বোলো সোধো এতিয়া আগতেতো চব ধৰা আমাৰ মাহঁতৰো অ', কচোন
আমাৰ সৰু কালততোৰ বহুত উ ইতাৰ এতিয়া বৰ্তমান যুগৰ মানে এতিয়া বৰ্তমান যুগতকে আমাৰ সৰু কালৰ ঘটনা কেইটা অলপ বেলেগে আছিল মানে আমি ধৰ বাহিৰত খেলা অলপ বেছি সেৱ কৰিছিলো ইচ্ছা কৰিছিলো তে ছবি আঁকি ভাল পাইছিলোঁ।
উম বাহিৰত আমি খেল ধেমালি কৰিছিলোঁ দৌৰাত
আহতে
আ
আৰু স্কুল বিলাকতো আজিকালি মানে সেইয় আৰু খেলবা ইচ্ছা নকৰে ল'ৰা ছোৱালী ছোৱালীবিলাকে কিন্ত আমি এনেকুৱা যে এইটো খেলিম আকৌ লুকা চুৰি খেলছিলো ধৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ খেল খেলছিলো।
উম। আমিতো এতিয়া তোমাৰ হেৰি চোৱা আগতেতো আমি গছৰ তলতো পঢ়িছিলোঁ মানুহে পঢ়াইছিল গছৰ তলতো ব'ৰ্ড এখন আছিল এ চক পেঞ্চিল আছিল বেলেগ একো কোন আছিল এতিয়া তোমাৰ স্মাৰ্ট বৰ্ড আহিল ক্লাছ মানে শ্ৰেণী কো বিলাকত আৰু এতিয়া মানে এ আমাৰ এ যিবিলাক প্ৰাথমিক বিদ্যালয়বিলাকো ইমানেই উন্নত হৈ গৈছে মানে তুমি এখন ধৰিবই নোৱাৰে যে তোমাৰ সেইটো প্ৰাথমিক বিদ্যালয়ে নে তোমাৰ প্ৰাইভেটেই হয়
উম আজিকালি বিভি বহুতখিনি উন্নত কাৰণ আচলতে শিক্ষা ব্যৱস্থা উন্নত হোৱাৰ কাৰণে এটা ভালো হৈছে কাৰণ আগৰ দিনতো ভাল আছিল শিক্ষা মানে প্ৰত্যেকখন স্কুল ভাল ভাল ন নাছিল বুলিয়ে কওঁ কাৰণ অ', যিখিনি স্কুল যিখিনি বিদ্যালয় আমাৰ অ', ভাল শিক্ষক শিক্ষয়িত্ৰী আমি পাইছিলো আমি ভাল শিক্ষক শিক্ষয়িত্ৰী পাইছিলো কাৰণে আচলতে আমাৰ স্কুল আমাৰ বিদ্যালয়খন আমাৰ ভাল লাগিছিল কিন্তু বিভিন্ন স্কুল এনেকু গাওঁ আছে যিবিলাকত ভাল, ভাল শিক্ষক শিক্ষয়িত্ৰী আএ মানে নাছিল আৰু তেওঁলোকে বহুতখিনি সমস্যা সন্মুখীন হ'ব লগা হৈছিল ন।
অ', সেইটোৱেতো মানে এতিয়া তোমাৰ চোৱা আগতে আহ অকল মানে শিক্ষক শিক্ষয়িত্ৰীও নহয় ছাত্ৰ আগতে এতিয়া আগৰ মত পেহা আগৰমত তে কিছুমানে কয় চাকৰি পাব সহজ কিছুমানে কয় চাকৰি পাব টান। কিন্তু মোৰ মতেতো এনেকুৱা লাগে এতিয়া বেছি মানে কঠোৰ হৈ পৰিছে এই চাকৰি ল'বৰ কাৰণে মানে অলপ অলপ বা মানে পইণ্টৰ কাৰণে মানে হেৰি নাপায় নম্বৰ নাপায় চাকৰি নাপ প্ৰায় লাগ বেয়া থাকে আগতে তেনেকুৱা নাছিল কিন্তু আকৌ মা আমাৰ মাহঁতৰ দিনত আমাৰ মাহঁতৰ মতে আকৌ সেইটো টান নাছিল। সেইটো আৰু আজিকালি শিক্ষা ব্যৱস্থা একদম মানে পুৰা সমানে আগুৱাই গৈছি চব ফালৰ পৰা। কোনো কতো মানে বেছি কম নাই আৰু।
আমাৰ দেউতা-মাহতঁৰ দিনত এনেকুৱা আছিলে যে ববুচে নপঢ়িলে নে অ ভাল হৈ কেনে বুতে ঘ ভালিয় হৈ যনে অ আগতে যিহেতু পাল লাগ তো বেছি কে চলছিল
অ,
ত সেইকাৰণে মানে সেই আৰু অলপ পঢ়ি কেনে বিয়া হৈ গেল উম আগতে অলপ পঢ়ি বিয়া হৈ গেল,
এইটো মোৰ মতে বেয়া দেই কাৰণ ছো ছোৱালীজনীলৈওতো কিছুমান কিছুমান আগৰ দিনততো জবৰদস্তি বিয়া দিছিল ন এ এ পৰম কিবা এটা যে অ, কি আৰু মানে সেই বস্তুটো মানে বেয়া কাৰণ আৰু হয় মানুহৰ মানে কি এইটো ছোৱালীক পঢ়াবা নালাগে ছোৱালী বিয়া হৈ যাওক, ছোৱালী থাকি কি লাভ, তেনেকুৱা আছিল।
উম অ', সেইটোৱে এতিয়া অ', কি বুলি ক'ম এতা মানে, আগৰ দিনত এই বস্তুতটো বহুত ভুল আছিল আৰু এটা ইতটা ভাবিলে ভাল লাগে যে অ', ছোৱালীখিনিকো মানে ল'ৰা যিমানে আগবাঢ়ি যাব লাগে ছোৱালীখিনিকো সেই সমানে গুৰুত্ব দিয়া হয়, তাৰ
অ', ইতাৰ সেইটো ইাৰ ইটাৰ ব্যৱস্থাটো মোৰ ভাল লাগে সেইকাৰণে। যে ল'ৰা ছোৱালী সমান সমানে আগুৱাই গৈছে আৰু এইটো বাল্য বিবাহ তো মানে উঠাই দিলে লগতে তোমাৰ ওঠৰ বছৰ নে একৈছ বছৰলে বিয়া হ'ব নোৱাৰিটো। এইটো ভাল কাম কৰিছে। আৰু আগৰ দিনত চোৱা মানুহে মানুহে এই বেজ বেজালী এইবিলাকক লৈয়ে মানে মানুহ মানে তোমাৰ হেৰি কৰিছিল এই বেমাৰবিলাক ঠিক কৰিছিল হা
অ', আজিকালি আগতে মানে কি আমাৰ আমাৰ আমাৰ এ সমা সমাজত বহুত মানে অন্ধবিশ্বাসক কু সংস্কাৰ হওঁক এইবিলাক বহুত আছিল কিন্তু আজিকালি আমাৰ যিখিনি আমাৰ যিখিনি প্ৰজন্মৰ মানুহ আছে সেইখিনি সেইবিলাক বিশ্বাস নক কৰে আছলতে।
অ', অন্ধবিশ্বাস বহুত আছিল আগতে।
বহ বহুত আছে এতিয়া এটা বস্তু সেয়া হৈছে সেইটো অন্ধবিশ্বাসৰ কাৰণে আমি মানে জাৰিব যাওঁ পাৰো সেইটো অন্ধবিশ্বাস বহুতত সঁচা হয় মানে ঠিক কৰি দিব পাৰে কিন্তু এচাম প্ৰফেচনেল ডক্তৰে যিটো ঔষধ দি কেনে ঠিক কৰিব পাৰে আচলতে সেই মানুহ জনৰ তাত সেই বস্তুটো থাকিব পাৰে বুলি মই এ মানে নাভাবো কিন্তু আকৌ কিছুমানে ভালো কৰি দিয়ে বাৰু, উম।
অ', আৰু আগৰ দিনত মানে উম আচ্ছা এই গৰমৰ বন্ধ হ'লিয় আমি মামাহঁতৰ ঘৰত যাওঁ। বাদ তক খেল ধেমালি কৰোঁ লগ সমনীয়াৰ লগত খেলৰ বুছিত উঠো, পুখুৰীত যাওঁ বা তেনেকুৱা আছিল ন' দিনবোৰ এতিয়া কিন্তু একদম আগৰ নিচিনা আকৌ হৈ থকা নাই ৰাস্তা ঘাট বহুত উন্নত হ'ল পাক কেঁচা ৰাস্তা পকী হ'ল খেৰৰ পুঁজিও লাহে লাহে নোহোৱা হৈ গৈছে কাৰণ আজিকালি টিঙৰ দি বনোৱা খেৰৰ ঘৰ বনাইছে। ৰাখে
উম উম, তাক কি জানানে আমাৰ আমাৰ দেউতাৰ দিনত আমাৰ মানে মোৰ দেউতাই কৈছে আৰু, হয়
গৰু গোহালিও আজিকালি
অহ অ'।
উম।
মোক আগতে মানে দে মোক দেউতাই, হেল্ল' শুনছা?
অ', অ', অ', কওক।
মোক দে মোক দেউতাই মানে কৈছে আৰু আমাৰ দেউতাহঁতৰ দিনত বোলে এনেকুৱা আছিল। যি এ কোনোবা আলহি আহিলে কাৰণ দেউতাহঁতৰ মামা মানে মামাহঁতৰ কোনোবা কাৰণ আমাৰ যেতিয়া এতিয়া নতুন আমাৰ যিবিলাক আলহী আহে আলহী আহিলে ভাল লকচোন দেউতাহঁতৰো ঠিক তেনেকুৱাই আছিল। টো আলহী আহিলি ঘৰত নাথাকে বোলে। খেৰৰ পুঁজি তেনেকে অলপ গ-গাঁতাৰ নিচিনা কৰি কেনে তাতে আছিল।
এতিয়া ভাবিলি অলপ অ', এতিয়া ভাবিলি অলপ সেয়া লাগে মানে যি আচৰিত লাগে কিন্তু সেইখিনি টাইমত ইমান ঠাণ্ডাৰ দিনত। মানে গৰম দিছিল বোলে সেনেকুৱা ধৰণৰ আছিল আৰু আৰু আগৰ দিনতো যিখিনি পঢ়া মানে স্কুলৰ বিদ্যালয় জিখিনি ব্যৱস্থা আছিল। বেঞ্চ নাছিল ত' বেঞ্চ নহোৱা-নহোৱাৰ পিছতো ধৰ কি আৰু নিজৰ ঘৰৰ
অ' ময়ো শুনা পাইছো মাহঁতে বস্তা লৈ যোৱা হাত তত লৈ যোৱা, এডাল ফুলি পিনচিল এডাল এস ধক কিতাপ সেনকৈ লৈ গৈছিল গছৰ তলত বহিছিল। আৰু আগতে মিড ডে মিলো দিছিল, এতিয়াও দি বাৰু কিছুমান মানে প্ৰাথমিক বিদ্যালয় আমিওতো পাইছোঁ।
আমিও পাইছো কিন্তু কি এতিয়া আগতে আমি ধৰ মাহতৰ দিনো ফলি আছিল ফলি যিটো চছিলেট ন'।
আছিল কিন্তু আমাৰ ধৰ আমিও পালো, কিন্তু এতিয়া যিটো নতুন প্ৰজন্ম সিহঁতৰ কাৰণে নতুন নতুন ডিজিটেল ফিল মানে ফলি আহিছে কিন্তু আচলতে মই সেইটো বেছি ভাল বুলি ভাবো। হেটোত ইমান খিনি সেই বস্তুত ইমান খিনি স্মৃতি মানে এটা বস্তুত ভৰি থাকিবা পাৰে এটা এটা এটা ধৰ সাধাৰণ বস্তু কিন্তু সেই বস্তুটোত আমাৰ ইমান খিনি স্মৃতি ভৰি আছিল ধৰ।
সেইটোৱেতো। আগতে ভাল মানে মই ভাবোঁ আগৰ দিনে ভাল আছিল নেকি, আকৌ যদি তেতিয়া আমি আগৰ দিনতে থাকিলেও হয় তেতিয়া আমি ইমান উন্নত হ'ব নোৱাৰিলেও হয় আজিৰ যুগ টো যুগ যেনেকুৱা চলি যাই আছে আমাৰ তেনেকুৱাকে অগ্ৰগতি মানে বাঢ়ি যায় আছে না উন্নত হৈ যাই আছে, আমি নিশিকিলে হয় একো বস্তু।
কিন্তু ইতাত তই আহ ধৰি লওক কিছুমান এনেকুৱা মানুহ আছে ধৰ যিবিলাকে আগৰ দিনত আগৰ দিনৰ যিখিনি শিক্ষা ব্যৱস্থা চাই কি তেওঁলোক কো বহুখিনি মানে সফল হৈছে আচলতে। মানে শিক্ষা ব্যৱস্থা ইমানে উন্নত নাছিল যদিও তেওঁলোকে স স হৈছিল বা আৰু আমাৰ দেউতাহঁৰ কি হয় যে আগতে নিজে পঢ়িব ধৰ অলপ কষ্ট পালে কাৰণ আজি আগৰ দিনত এ-এখন ঘৰত ছয়টা বা ল'ৰা ছোৱালী বা সাতটা ল'ৰা ছোৱালী এইখিনি থাকেই। ত' সাতটা ছয়টা ল'ৰা ছোৱালীক একে সমানে পঢ়োৱা ক্ষমতা সেই ঘৰখনৰ নহবও পাৰে। কিন্তু আজিকালিৰ যুগত কোনেও সাতটা ছয়টা ল'ৰা ছোৱালীয়ে জন্ম নিদিয়ে কাৰণ দুটাই যথেষ্ট কিছুমানে দু এটাই ন'। ত' সেইয়াই আৰু নিজৰ ল'ৰা ছোৱালীক মানে যিখিনি পাৰে সেইখিনি ভালকে দিব বিচাৰে।
উম উম।
এতে আৰু আগৰ দিনটো। আগৰ দিনটো ভাল আছিল দিনত।
পঢ়া শুনাৰ ক্ষেত্ৰত ভাল হৈছে।
অ পঢ়া শুনা বুলিয়ে নহয় যোগাযোগৰ ক্ষেত্ৰতো। যাতায়াতৰ ক্ষেত্ৰতো ভাল হৈছে আগৰ দিনত দেখোন মহ'ৰ গাড়ী গৰুৰ গাড়ী লৈ গৈছিলে। এতিয়া ক'ত ম'হৰ গাড়ী দেখা পাবি নাপা ক'তো এতিয়া সজাই থোৱাহে দেখা পাবি। সংগ্ৰাহালয়।
ঘৰত ম'হৰ গাড়ী এখন আছে মানে গৰু গাড়ী আছে বাৰু।
এতিয়াও চলা মানে চলা যায় নে নাযায় বা।
যায় যায় এই আজিকালিতো ধৰ ম'হ গৰু গাড়ী নাপায় নহ আজিকালি ধৰ এই। কিবা যে হয় তোমাৰ অ শোভাযাত্ৰ ত্ৰা বিলাকত মানে যায় সেনেকে মাতি মাতি লৈ যায় আৰু। কাৰণ উপায় নাই কাৰো ঘৰত নাইয়ে যিহেতু সেনেকুৱা আৰু সেনেক হয় উম।
এইবিলাক আপুৰুগীয়া মানে সম্পদ হৈ হৈ যায় আছে মানে বিলুপ প্ত হৈ হৈ যায় আছে কিছুমান এইবিলাক বস্তু। উম তাকেতো এতিয়া শুনি ভালেই লাগিল বাৰু মোৰ মনটো ভাল লাগিল। এইবিলাক কথা পাতিব পাৰিলে ভাল উম তাকেটো দিয়া তেন্তে ৰাখোঁ।
অ।
অ দিয়া অ।